হেল্ল' হেল্ল' অ', বন্ধু ভালে আছা?
হেল্ল'
হেল্ল'
অ', নমস্কাৰ বন্ধু। ভালে আছা তুমি?
অ', আছো আছো তুমি আছা।
অ', আছো আছো আজি আমি সময়ৰ মূল্যৰ ওপৰত অলপমান কথা পাতিম বুলি ভাবিছো।
অ', হয় নিশ্চয়।
হম। অ', সময়টো অতি এটা ভাল বিষয় তোমাৰ সময় হৈছে মানুহৰ আটতকৈ মূল্যৱান সম্পদ হয়নে।
হয় হয়।
উম দুম আৰু সময় আমাৰ মানু্হৰ জীৱনৰ অতিত কৈ মূল্যৱান সম্পদ।
উম হয়।
উম।
আচলতে সময় মানে এবাৰ গুচি গলে সেয়া আচলতে কেতিয়াও ঘূৰা অনা নাযায়।
হয় হয়।
উম।
ঠিকে কৈছা ধন সম্পত্তি হেৰুৱালে পুনৰ উপাৰ্জন কৰিব পাৰি কিন্তু টো এবাৰ সময় পাৰ হৈ গ'লে কিন্তু কেতিয়াও সেই সময় ঘূৰাই আনিব নোৱাৰি।
হয় হয় ঠিক কৈছা সেইবাবে হয়তো সময়ক ঠিক ভাৱে ব্যৱহাৰ কৰা উচিত।
উম উম।
কাৰণ সময়টো সময় যিহেতু এবাৰ গুচি গ'লে সেই সময়টো নাপাও গতিকে সময়ৰ অপব্যৱহাৰ কৰিব নালাগে আচলতে।
উম, উম, হয় সময় থাকোতে চব কাম খিনতি আৰু কৰি ল'ব লাগে।
হয়, হয়।
উম। সেইবাবে আমি আৰু সময়ক অমূল্য সম্পদ অমূল্য বুলিও কওঁ। কোৱা হয় আৰু সময়ৰ সদ ব্যৱহাৰ কৰা উচিত, যদি মানুহে সময়ৰ জীৱনত সফলতা লাভ কৰিব ল' লাভ কৰিব বিচাৰে তেন্তে সময় তোমাৰ অ' অহ। সময়টো সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে। তোমাৰ ইতিহাসলৈ চালে ত' বহুতো দেখা যায় যে, বহু মহাবিজ্ঞানিক মহান ব্যক্তিয়ে সময়ৰ যথাযথ ব্যৱহাৰ কৰিছ ছিল। তেওঁলোকৰ প্ৰতিটো মুহূৰ্ত মূল্য বুজি আছিল আৰু তোমাৰ উদাহৰণস্বৰূপে যেনে বিজ্ঞানিক বা সাহিত্যিক, শিক্ষক সকল বা ব্যৱসায়ী সক সকলোৰে স সফলতা আঁৰত সময়ৰ সঠিক ব্যৱস্থাপন থাকে, তোমাৰ
হয়, হয় ঠিক কৈছা তুমি, কিন্তু আজিকালি বহুতে আচলত তে, সেই ভুলটো কৰে মানে, ধৰি লোৱা মোবাইলটো আমাৰ প্ৰয়োজন আছে, যদিও অতি মাত্ৰা ব্যৱহাৰৰ ফলত
সময়টো মানে, বহুত সময় গুচি যায় দিয়াচোন। অ', মানে কেতিয়াবা যদি আমি ধৰি লোৱা, অলপ সময়ৰ বাবে মবাইল চাইছোঁ, কিন্তু কেতিয়াও, কে তিয়া মানে এক ঘণ্টা, দুই ঘণ্টা তেনেকৈ সময়বোৰ পাৰ হৈ যায়, আচলতে আমি গমেই নাপা পাওঁ, সেইবাবে আ, অযথা আচলত তে, অযথা মোবাইল চাই পিনে সময় নষ্ট কৰিব নালাগে।
আৰু তোমাৰ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰ ত সময় কিন্তু মূল্য আৰু অধিক বেছি গুৰুত্বপূৰ্ণ। কাৰণ তোমাৰ ছাত্ৰ-ছাত্ৰী ছাত্ৰীয়ে যদি জীৱন গঢ়াৰ সময় বৰ্তমান সময় খিনিত ছা ছাত্ৰ-ছাত্ৰীসকলৰ আৰু এই সমুহ যদি পঢ়া শুনা, খেল ধেমালি অন্য আৰু অন্যান্য সদৃশ শ্ৰেণীৰ কামৰ অ' মাজত যদি ভাৰাসাম্য ৰাখিব লাগে যদি নাৰাখে অ' তেওঁলোকে আৰু পাছত ত' সময়ত টো কেনেকৈ গ'ল কি গমে নাপা পায় আৰু বহু ছাত্ৰই সময় নষ্ট কৰি পিছৰ অনুতাপ নক কৰে।
অ' হয় তুমি ঠিক কৈছা। আচলতে আমাৰ ছাত্ৰ ছাত্ৰীবোৰে সময়ৰ সদ ব্যৱহাৰটো জানিব লাগে কাৰণ তেওঁলোকে আচলতে বহুত মোবাইল চাই কিছুমানে আচলতে। মোবাইল চাব নালাগে কাৰণ মোবাইল চালে জানাই তো কেতিয়া সময়খিনি পাৰ হৈ যায় তেওঁলোকৰ পঢ়া পাতিৰ ক্ষেত্ৰত মানে বহুত অসুবিধা হৈ পৰে। সেইকাৰণে মোবাইলো বেছি বেচি চাব নালাগে আৰু সময়ৰ সদ ব্যৱহাৰটো জানিলে তেওঁলোকৰ ভৱিষ্যতটোৱে ভাল হ'ব দিয়াচোন।
উম আৰু পৰীক্ষাৰ আগ মুহুৰ্তলৈ হঠাতে পঢ়িবলৈ আৰম্ভ কৰিলে তোমাৰ ভাল ফল লাভ কৰাতটো কঠিন হৈ পৰে যদি ছাত্ৰ ছাত্ৰীয়ে এ বহু আগৰে পৰা যদি সময়টোৰ ব্যৱহাৰটো ভালকৈ পঢ়াও নকৰে ঠিক দিনৰে সেই হিচাপে তোমাৰ ভাল ফল এটা লাভ কৰে আৰু।
হয় ঠিক কৈছা তুমি।
উম।
আচলতে যেতিয়া মানে কি আমাৰ ছাত্ৰ ছাত্ৰী সকলে হওক বা আমাৰ যিবিলাক মানুহ আছে মানে সেইবিলাকে হওক যদি ধৰি লোৱা কাম বোৰ যদি পিছুৱাই নিয়াৰ অভ্যাস থাকে তেতিয়া আচলতে বহুত সময় অপচয় কৰে আৰু তেওঁলোকৰ সফলতাৰ পথত বহুতো বাধা সৃষ্টি কৰে। সেইবাবে যেতিয়াই মানে যিটো কাম কৰিব লাগে সেই কামটোয়ে মানে সেইখিনি সময়তে কৰিব লাগে নহলে পিছলৈ কৰিম কৰিম বুলি ভাবি থাকো তে সময়বোৰ পাৰ হৈ গৈছে। পি যায় আৰু কাৰণ পিছত তো আৰু মানে সেই খিনি সময়ত আমি নাপাওঁ ন।
উম উম এইটোত তোমাৰ ছাত্ৰ-ছাত্ৰীসকলে যদি অধ্যয়ন কৰিলে জ্ঞানো বৃদ্ধি পায় আৰু মানসিক চাপো কমে। কিন্তু ঠিক সময়তে কাম কৰিলে আৰু আত্মবিশ্বাসো বাঢ়ে আমাৰ নিজৰ সে মনত আৰুত
যে নিজৰ প্ৰতি
হম। আৰু তোমাৰ আজিকালি মোবাইল ফোন আৰু সামাজিক মাধ্যম সময়ৰ অপচয় এটা ডাঙৰ কাৰণ হৈ পৰিছে বহুত ৰোত ডাঙৰ কাৰণ আৰু তোমাৰ ফেচ বুক, ইনষ্টাগ্ৰাম, ইউটিউব বা গেম খেলি বহু ঘন্টা অন্তৰ পিছত সময় নষ্ট কৰিছি তোমাৰ এই যদি এই সময়খিন যদি শিক্ষামূলক কামত ব্যৱহাৰ কৰিব পাৰে তেতে ভাল ফল এটা লাভ কৰে কিন্তু আহ অ আজিকালি বৰ্তমান যি টো দেখা গৈছে সকলোৱে ছচিয়েল মিডিয়াতে থাক সনকে বহুত ঘন্টা ঘন্টা সময় নষ্ট কৰে।
কৰিব নেলাগে কাৰণ যেতিয়া চচিয়াল মেডিয়া ভিতৰত সোমাই যোৱা যাই ন তেতিয়া আচলতে টাইমটো মানে বা সময় টো মানে কেতিয়া পাৰ হৈ যায় আচলতে গমেই পোৱা নাযায়।
উম
তো সেই বস্তুখিনিৰ ওপৰতে থাকে ন সেইবাবে আচলতে মবাইলৰ পৰা যিমান পাৰে অলপ দূৰত থাকিব লাগে ছাত্ৰ ছাত্ৰীসকলে কাৰণ তেওঁলোকৰ ভৱিষ্যত গঢ়াৰ সময়। গতিকে এতিয়া যদি তেওঁলোক ভালদৰে পঢ়ি নলয় বা এই সময়খিনিত যদি তেওঁলোকে ভালদৰে পঢ়ি নলয় তেতিয়া হয়তো পিছলৈ তেওঁলোকে এইখিনি সময়তো পিছলৈ পোৱা নাযাব ন। গতিকে তেওঁলোকে উ এইখিনি সময়তে ভালদৰে পঢ়িব লাগিব তেতিয়াহে সফল হ'ব। পাৰিব পিছলৈ।
হয়, হয় আৰু তোমাৰ মোৰ মতে আৰু সময় সদ ব্যৱহাৰ কৰিব লাগে তাৰ মানে সময় সদ ব্যৱহাৰটো কেনেকে কৰিব লাগে, তোমাৰ দৈনন্দিন সময়সূচী তৈয়াৰ কৰিব লাগে, প্ৰত্যেক সকলোৱে আৰু দ্বিতীয়তে গুৰুত্বপূৰ্ণ কাম আগ্ৰধিকাৰ দিব লাগে আৰু তোমাৰ তৃতীয়তে অলহতা বা তালা বহনা কৰা অভ্যাস ত্যাগ কৰিব যিটো বাহানা মাৰা অভ্যাস সেইটো তোমাৰ বন্ধ কৰিব লাগে আৰু মই ভাবো যে লক্ষণ কৰিলেও সময়ৰ সদ ব্যৱহাৰ সহজ হয়।
হয়, হয়। আচলতে সময়ৰ সঠিক ব্যৱহাৰে কেৱল পঢ়া- শুনাতে নহয়, জীৱনৰ সকলো ক্ষেত্ৰতে সহায় কৰে দিয়াচোন।
উম, উম, তোমাৰ সেই লক্ষ্য থাকিলে মানুহৰ সময়ৰ অপচয় কমে। আৰু তোমাৰ সময় অনিষ্ঠ, সময় অনিষ্ঠটো বহুত গুৰুত্বপূৰ্ণ হয়। কাৰণ, সময় নিষ্ঠাত এজন মানুহৰ ভাল চৰিত্ৰ পৰিচয়। তোমাৰ অসমতে উপস্থিত হোৱা বা কাম সম্পূৰ্ণ কৰাটোৱে আনৰ বিশ্বাস বিশ্বাস বা সন্মান লাভ কৰাত সহায় কৰে। ঠিক তেনেদৰে, বিদ্যয়ালয় বা কাৰ্যালয় বা ব্যৱসায়ৰ ক্ষেত্ৰতো সকলোৱে সময় নিষ্ঠা প্ৰয়োজন। তোমাৰ সময় নিষ্ঠা ব্যক্তি সাধাৰণতে অধিক সফল হয়। সেইটোৱ এক গুৰুত্বপূৰ্ণ কথা। তোমাৰ সময় মূল্য কেৱল, ব্যক্তিগত জীৱনতে নহয়। ইয়ো জাতিৰ উন্নতিৰ বাবেও গুৰুত্বপূৰ্ণ।
হয়, হয়। আচলতে অঁ! সময়ক মানে সন্মান কৰিলে। সময়ো আমাক স সফলতাৰ দিশে আগুৱাই নিয়ে।
গতিকে, সময়ৰ কাম সময়ত কৰিব লাগে। তেতিয়া আমি, নিজে সফলতাৰ পথ দেখিম।
আৰু তোমাৰ যি জাতিয়ে সময়ৰ মূল্য বুজে বা সেই জাতিক অধিক উন্নতি আৰু প্ৰগতিশীল হয় বৰ্তমান দিশত আৰু কৃষক চিকিৎসক বা অভিযন্ত সকলে প্ৰেছাৰ মানুহৰ বাবে সময় সমানে মূল্যবান। কাৰণ, সময় সঠিক ব্যৱহাৰৰ উৎপাদনশীলতাই বৃদ্ধি বৃদ্ধি কৰে আৰু সমাজত উন্নয়নত সহায় কৰে।
অ'! হয়। বাকী অ'! সময়ৰটো কেতিয়া মানে, কি? আমি ভালদৰে সময়টো মানে, সৎ ব্যৱহাৰ কৰিব লাগে।
উম! উম! উম!
কাৰণ, সময় এবাৰ গুচি গ'লেতো, পুনৰ ঘূৰি নাহে।
উম, উম আৰু সময় সঠিক ব্যৱহাৰ কৰাটো মোৰ বাবে গুৰুত্বপূৰ্ণ কথা আৰু সময় অপচাই যদি কৰে বহুতো সমস্যাৰ সন্মুখীন হ'ব যেনে, তোমাৰ লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ বা মানসিক চাপ বা অনুতাপ আৰু জীৱনত পিছ পৰি যোৱাৰ বহুতো সম্ভাৱনা থাকে এইটো এটা গুৰুত্বপূৰ্ণ কাৰণ সময় মূল্য বুজি নপ পোৱাতো এক ডাঙৰ শিক্ষা তোমাৰ সময় হৈছে আমাৰ মূল্য মূল্যধনৰ দৰে বস্তু ইয়াত সৎবেৱহাৰতে সফলতা চাবি কাথি।
অ, আচলতে সময়টো নদীৰ সোতৰ দৰে বুলি ক'ব লাগিব। কাৰণ ই কেতিয়াওতো ৰৈ নাথাকে ন। সেয়েহে আমি অ, সময়ৰ লগত খোজ মিলাই আগবাঢ়িব লাগে। কাৰণ যদি আমি, ধৰি লোৱা যদি আমি আজিৰ কাম কাইলৈ পেলাই ৰাখো, তেন্তে ধৰি লোৱা কামৰ বজা বৃদ্ধি পায়। আৰু মানসিক চাপ খু বাৰে গতিকে এ অম আজিৰ কাম আজি। কাইল্লিৰ কাম কাইলৈ, এই নীতি অনুসৰণ কৰাটো উচিত আমাৰ কাৰণে। কাৰণ অ, যিয়ে মানে কি সময়ৰ মূল্য বুজি চলা মানুহে, কেৱল অ, নিজৰেই নহয় সমাজ আৰু দেশৰো উন্নতি সাধন কৰিব পাৰে।
উম, উম আৰু আজি আমি আলোচনা কৰা মই বহুতো কথা শিকিলো, আৰু আমি সকলোৱে সময়ৰ মূল্য বুজি পোৱাতো এ, বুজি পাব লাগে আৰু সময়ক সন্মান কৰো আৰু সফল জীৱনত গঢ়ি তোলো। এ ইয়াৰ দ্বাৰাই মই কওঁ যে ইয়াৰ সৎ ব্যৱহাৰৰ সফলতা
হয়, হয়, ময়ো তোমাৰ কথাখিনি শুনি মই আৰু বেছি অনুপ্ৰাণি ত হ'লো আজ জিৰ পৰা মইও সৎ সময়ৰ সৎব্যৱহাৰ কৰিবলৈ, দৃঢ় সংকল্প ল'ম, অ', বৰ ভাল কথা আমি দুয়োজনে সময়ৰ মূল্য বুজি চলিম আৰু ধৰি অ', আৰু মানে, আনকো এই বিষয়ে সচেতন কৰিম।
উম, উম, দিয়াতে ঠিকেই আছে
অ', ধইন অ', ঠিক আছে ধন্যবাদ বন ধু আকৌ পিছত লগ পাম।
উম, উম, ধন্যবাদ।